হেল্লো' অ বন্ধু কোৱা বন্ধু
কি খবৰ
অলপ ভালে আছো তুমি কোৱা
অ চব ভালে
বাকী কি কৰি আছা এতিয়া এনে?
মই আছো ৰবা এই অলপ ৰাস্তাত ফুৰিব আহিছিলো ভাবিলো তোমাৰ লগত কথা পাতা নাই বহুত দিন ফোন এটাকে মাৰি লও তোমাৰ লগত কথা অলপ পাতো।
অ অ ঠিকে ভালেইচোন। বাকী ভাত চাত খাবা না? খোৱা নাই তুমি আজি দিনত। হেল্ল' হেল্ল' হেল্ল'
হেল্ল' তুমি ভাত পানী খালা?
অ অ খালো। তুমি?
ম খালো খালো হ'ল বহুত টাইমে হ'ল ৰবা ভাত পানী খোৱা।
বাকে আজি দিনটো কেনে গ'ল তোমাৰ?
দিনটো আছিলো ৰবা আজি বৰষুণ পেলাইছে বহুত।
আছো ঘৰতে জিৰণি লৈ। মই বোলো বহুত দিন তোমাৰ লগত কথা পাই নাই অলপ তোমাৰ লগত কথা বতৰা অলপমান হেৰি কৰো। পাতো।
অ অ ঠিকে ভাবিছা তুমি। বাকী আংকল-আন্টি কেনে আছে? মোৰ ঠিকে ঠিকে ঠিকে বাক কী আমাৰ একজামটো কেতিয়া হ'ব গম পাইছা নেকি তুমি ফাইনেল একজামটো?
ফাইনেল একজাম এতিয়ালৈ একো নটিচটো দিয়া নাই আমাক বাৰু। কিবা নটিচ দিলে অলপ গম পোৱা যাব কেতিয়া হয় কি নহয়।
এ কিবা ছাৰ মেমলত তুমিতো ভাল ভাল মানে ছাৰ মেমত তুমি ভালে মানে কথা বতৰা ভাল তোমাৰ লছ চবৰে ত এনে সুধি চাবাচোন কেতিয়া দিব পাৰে ৰে। কেতিয়া হব পাৰে একজামটো এনে।
মইতো বাৰু সুধিছিলো কিন্তু মোক ভালকে বিশেষভাৱে মানে ব জনোৱা নাই ছাৰহতে।
অ আত্চ্ছা। মানে জল্দি একজামটো শেষ হলে জল্দি ভাল মই এইটো ভাবিছিলো।
অ সেইটোতো বাৰু হয় বাৰু।
এইটোৱে বিহু আহিয়ে আছে আৰ মই ভাবিলো বিহুতো বিহুৰ আগতে একজাম যদি শেষ হৈ যায় ভাল যদি বি বিহুৰ পিছত যদি একজাম হয় তেতিয়া অলপ বিহুতো ভালকে আমি উদযাপন কৰিবই নোৱাৰিম চোন এনেকুৱা হৈ যাব।
তাকে তাকে সেইটো মই ভাবিছো ৰবা। বিহুতো বাৰু এতিয়া টাইম আছে বাৰু কেইদিনমান।
গম পালো তথাপি সেইট টোৱে যদি আগত বিহুৰ যদি আগত যদি পৰীক্ষা চু হৈ যায় তেতিয়াহ'লে ভালে আমাৰ পৰীক্ষা চৰীক্ষা দি কিনে আৰামত বি হুটো চাব পাৰিম। নহলে চোন আকৌবাৰ বিহু চাম নে পৰীক্ষাৰ কাৰণে একজাম পঢ়িম সেইটোটো দুইটা সমস্যা হৈ যাব একেবাৰে।
সমস্যাটো হ'ব সমস্যাটো হ'ব তুমি ঠিকেই ভাবিছা সমস্যাটো হ'ব বাৰু। দিয়া বিহুৰ আগতটো হ'ব নালাগে বাৰু মোৰ হিচাপত। বিহুৰ পিছতে হ'ব চাগে আই থিংক।
এতিয়া সেইটোৱে কি বা কৰে এতিয়া দেখা যাব আৰ দেখা গম পাই যাম আৰু কি কৰে ইহঁতে। কলেজ কৰ্তৃপক্ষই। বাকী এনে এটা টপিকৰ পৰাৰত কথা পাতিবা নেকি বন্ধু? হেল্ল' হেল্ল' হেল্ল' মোৰ ভইছতো আহিছে না